হেল্ল'
অ ক
কি হ'লে দে
অ এতিয়া বাৰু ঠিক হল
বুজি পাইছে
হা পাইছে এতিয়া মানে এতিয়া অকন ঠাণ্ডা হৈছে মানে এতিয়া মানে গৰম গৰম হৈ আছে না
উম এতিয়া অলপ ঠাণ্ডা হৈ গৈছে পাম
ধৰিব পৰা নাছিলে আৰু ষ্টিল মইয়ো তেতিয়া একো ধৰিব পৰা নাছিলো না ত এতিয়া মানে অকনমান চেন্জ হৈছে
অ মই বুজি পাইছো এ
হু তেতিয়া মানে বুজি পোৱা মানে সেনেকে লাগি গৈছে মানেনেে কৈছে সনেকুৱা কিয় কৈছে হেনেকোৱা টাইপৰ
এই যে ফাল্তু কাহানী কেইটা বনাই আছিল যে কেইটা বুজি পাইছে নে নাই তেতিয়াৰ পৰা এই যে কৈছিল যে এ একো এ কথা তোৰ একো সেইবলাক নাই
হম
শিকিবা লাগিব কথা বুজি পাইছে নে নাই যে ভুলকে কৈছে ক'ব নালাগিছিল এনকে কৈছে নে নাই
মানে কোনটো কথা কৈ আছা বুজি পোৱা নাই
আৰে ৰ একজেক্টলি মনত পৰাই নাই মোৰ আহ এই বাহিৰ বাহিৰ ল'বাদ দি কিন্তু বুজি পাইছেছ না নাই সেইটো আৰু
পাইছ ব
অ নাই আৰু বাৰু ভোটা দৰে আছে
উম নাইটো নাই
অ এতিয়া কিবা আহাৰ চান্স আছে নাই নাই
নাই নাই
আহ অ কি যে হব কেনে ফাল্তু্ এক্সপেন্ঞ্চ থাকিলওটো এই ইটো খুব ভালকে নহয় এক্সপেৰিয়েন্স থাকেলে সেইটোয়ে একো নহয়
নহয় মানে বহুত কনফিউজন হৈছে মানে কিবা কিবি হৈ আছে
মচল যামেলা
অ মানে একো বুজিব পৰাা নাই কোনটো
উম উ কি যে হব হা
সংৃতি ম নিভিি যাব নাটো নিভিিাব
অ পাৰিম নে আৰু আৰু
অ লগ কেইটা ইমান বেয়া কি কৰিছে কত কলেজ
অ কালি কলেজত
নাযাওঁ
অ ঠিকে আছে দে
উম
অ মই আজি মোৰ অৱস্থাটোো কি লাগি আছে
আৰু কালি সেই আছে অ ফিজিক্স ফিজিক্ নহয় কেমেষ্ট্ৰী
পৰীক্ষা কালি
অ-আৰু ল'ব
অ অসমীয়া লব বুলি কৈছিলে এইয়ে তাই কৈছিল। উমমম
আমি টো এনেও নাযায়ে চো
অ' কোনে লব এই আছ- ছাৰজনে নে মেমজনে?
প্ৰেম
অ মেমে আৰু তায়েটো লৈছো সেইকাৰণে লোৱা নাই চাগে, গম পাইছো। হে তাইৰ বাবে কিবা একো খাতিৰ বাতিৰ নকৰে আহিলি আহিল, নাহিলি নাই হেনেকে আহ।
অহ
অ ইহঁতক কিবা বেছি লেভেলত থাকেনো। সকাহ লাগে আহ গনী হেন লাগে তাই। বাঃ হিল চিল পিন্ধি আহে এবাৰ আহঃ
উম
হাঁ
কি হলেও আমাৰ কিবা অ কি কয় কিবা এটা সেই কি কয় ফাংচন চাংচন থাকিলিহে আমি কি কৰো এনে নহয়।
ঠিক নালাগে মোক।
অ এই কয় ন ধনী মানুহ বিলাক অলপ ক্ৰেক থাকে।
খিনখিনিয়া টাইপৰ। মানে এটা টিচাৰ হিচাপে মানে ভালকে কথা পাতিব লাগে মানে ভালকে মানে ব্যৱহাৰ কৰিব লাগে ন।
উম, প্ৰথম দিনা কি ভালকে কথা পাতিছিল এতিয়াহে
সলনি তাইৰ উম
এ ভতিজা আজি দোকানত কিনি আনিলি যে
আ হ
অ আছিল সৰুটো আছিল ডাঙৰটো নাই
হয়
অহ এই যোনটো এয়া মস্ত একদম যে আছিল একদম ক্ষীণ মিন সিটো আছিল সেইটো দেখা পাইছোঁ। হেল্ল' বিশ টকা হয় ছাগৈ অ' বিশ টকা।
এক ফ্ৰাইডে কিতিপ দে।
এ ললে ডাঙৰটো ল'বি হে। পঞ্চাছ টকাতে বহুত ভাল হৈ যায়। প্ৰফেচনেল কিবা এ তাতে বিচৰিলে পাম। মই আৰু ওপৰে ওপৰে চাই গিছো না বেছি টাইম নাই
কেইটা বজাত আহি পাইছা? অ' মই নটা বজাত আহি পাইছো। কি ক অ' তোক পাইছো। পিঙ্কি এনেক খোজ কাঢ়ি খোজ কাঢ়ি গৈছ।
অ' মায়ে মোক কয়। যে
ত কবা লাগিছিল ত কবা লাগিছিল আঠটা বজাত ছুটি দিছে। আহোতেতো এক ঘন্টাটোটা লাগবই। বুজিছা।
হেল্ল'?
অ' বুজছা মোৰ কথাটো?
অ'।
হেনকে কৰিবি।
হ, বাকী মই গা চা ধুই আহিলো। এতিয়া পুৰা নৰ্মেল হৈ আছে মোৰ টেম্পচাৰটো গাৰ। হেল্ল'?
মোক ক মোৰ পাত ন কোৱা নাই নেকি?
কেনেকুৱা? তাই কোৱা। উম গাৰু এটা হলে কি জানা? এয়া, অ' শুনা পাইছো এতিয়া। এটা কথা কি জানা? মই যে আজি গ'লো কোনোবাই দেখা পাইছি নহয়? মোৰ অ' মইতো ভাবিলো আজি চেছ আজি কৈ দিলাক। তো মই আজি এটাক এই পুৰা ভাল ব প্লান এটা বলো মই ক'লো যে একেদিন টিচন টিচন চিচন এই আঠটা বজাত ছুটি দি আছে আৰু? কি কয় আহোঁতে ওচৰতে মই তাক লগ পালো। তাক তো আধা ৰাস্তা সেনকে আহিলো। ম মাক কৈছো আৰু যে তাক লগ পাইছো সেনকে আহিছো বেলেগে মানুহে দেখিলি কব আৰু মই কৈছো বেলেগে এতিয়া কাৰ লগত কি চলি আছে কাৰ লাইফত কি চলি আছে সেইবিলাক বিচৰিব যাব নেকি।
অ' তাকেতো।
আৰু যদি কয়ও মই একো হাতী বাতি নকৰো বাদ দি।
অ' মইও সেনেকে নকৰো।
উম বাদ দি।
এতিয়া এতিয়া মই আহি থাকোতে তে মানে এফালেতো সেহঁতে থাকে কেন মানে বহুত কেইটা চিনাকি থাকে। তে সেইফালে আহি থাকোতে এই যদি এনেকে দেখা পায় যদি সিটো ভাবিবৈয়ে দেচোন সেনেকে কিন্ত সেনেকুৱাটো একো নহয় না। এইটো সিহঁতৰ লগৰ কথা এইটো এইটো কাম নোহোৱা। পিছে হয় দে কি লাভ নাই এইবোৰ।
উম মই একো ভাবাই নাই বাদ দি আৰু এইটো মানে মানুহ টো মস্ত চিনাকি। কিয়াবাৰ তুমিতো ঘৰৰে। অ বহুত ভাল চিনাকি হয় ছাৰ হ'ব দে আৰু। মই চিনাকি যদি নহ'ল হয় মই নক মানে অলপ যদি চিনাকি অলপ কথা বতৰা অলপ চলপ চলে। তেতিয়া মই কলোৱে হয় ত যে চিনাকি না তুমি সেই কাৰনে ভয় লাগছে। মই অলপ হলে কাহানি চাহানি বনাই কেনে থছো যে অলপ ওচৰতে লগ পাইছো দুটা একেলগে আহছো সি সিপিনি গুচি আহিছে মই চিধা-চিধি গুচি আহিছো।
হম।
নকি কাহানী বনে কৈছো
অ'
নহলে কি বা ভাবিব হৈছে দে আৰু। ঐ তাইৰ নেল পলিচটো চাওঁতে তোৰ তলত এই থাৰ্টি চিস্ক নে কিবা লিখা আছিল ন।
থাৰ্টি ছিস্ক বা থাৰ্টি টো ফ্ৰি আছিল। কিন্তু কি আছিল মনত নাই।
ছিক্স আছিল চাগে ইয়াতে ছিক্স লিখ আছে
অকল ছিক্স
অকল চিক্স লিখা আছে মানে গোটেই কম্বিনেশন বেলেগ নেকি অ কালাৰটো একেই হয় কি কক বিউটি আছে আছে এইটোয়ে হয় এইটোৱেই হয় অ সেইটোয়ে হয় নেট বেচটো লগাই চাওঁতে গম পাইছো আৰু নেট বে লগাই চাওঁতে গম পাইছো ন হেটোৱে হয় বেলেগ নহয় হা মই কি লাকত পাইছো মোৰ মোৰ ভাল লাগি গৈছে মন চন মৰ হেল্ল'
কা কাটিছো দে
অ মই কি লাকত পাইছো মই ভাল লাগিছে আৰু এটা নহয় এই বিশ্বটকাৰে বহুত কালৰ আছে এইটো বহুত ভাল লাগব ডাক চাইডৰে বহুত খিনি আছে
উম মোক জানানে কেনেকুৱা লাগে অকমান মানে একদম মানে উ পানীয়া টাইপৰ নহয় নহয় পানীয়াত টাইপৰ গোলপীয়া কালাৰ অ পান মানে যোনটো মানে হাতত দেখিলে মানে ধুনীয়া দেখি বহুত সেনেকুৱা টাইপৰ মানে উম লাগে ভাল মানে গ মানে একদম একদম পাতল একদম মানে যে মানে সেই থাকে নহয় নিউট কালাৰ থাকে মানে সুনখত লগোৱা সেইটোৰ কথা কৈছো মই মানে সেই কালাৰ থাকা নহয় একদম কালাৰ নাই অ
অ অকনমান আছেগে অলপমান ড্ৰাপ দিয়া টাইপ অ গম পাইছো দে মানে বগা কালাৰত অলপমান ৰেড মিক্স কৰি দিয়া হেন এটা ড্ৰপো নহয় ত ৰবৰ অলপ
অকণমান অ একদম অকণমান সেনেকুৱা টাইপৰ সেনেকুৱা বহুত ৰেৰ উম উম মোক সেনেকুৱা লাগে সেনেকুৱা বহুত ভাল দেখি এটা আনিছিলো মই কিন্তু সেইটো বহুত আগতে আনিছিলো বগা মানে বগা মানে একদম বগা
অ বগাটো এই ওপৰত যে বহুতে এনেকে ডিজাইন মাৰে যে ইউ চাইব মাৰে যে সেনেকোৱা লাগে অ কিন্তু সেনেকোৱা ব্ৰাছ লাগে ব্ৰাছ নাইম তাত
আৰু সেই পেইণ্টিং বাাজি কৰিব নোৱাৰা সেইটোত সেই লাগি যায় শু কাই যাব ন
নহয় এনকা
উম মই প্ৰাইম কৰি চাইছো মই উওষ্টাদিটো মাৰি চাইছো
দৌৰ কি ক উ হা নোৱাৰি নোৱাৰি এনেও নোৱাৰি দে এ একদম একদম সৰু পেঞ্চিল তাইপৰ বস্তু এটা লাগব সেই তাই কৰিছি এই তাই নাই নেকি অ হৈছে হৈছে হৈ গেইছে উ